অ', মই মাতটো শুনোৱা হ'লো তাৰপিছত কাট খাই কৰিল যে কিয় বা। এ, ইমান নেটৱৰ্ক আছো ন' বা নেট তন্দল ম
হেল্ল'। হেল্ল' তোমাৰ হেল্ল'।
তাৰ পিছত
খেলো
অ', শুনিছানে বাৰু?
মই শুনি আছো তুমি কম। ত' মাত তো মাজতে নাইকিয়া
অ', ওৱান চাইড হৈ গৈছিলে ন'।
হুম,
কিয় বা?
নেজানো।
নি মে মান মতে খুব দিছ চব্জিয়ে এতিয়া শুনি আছো ধুনীয়াকে শুনিছো এতিয়া।
উম।
অ', এয়া মানে বতৰটো এতিয়া কেনেকুৱা তাত বতাহ মাৰিছেনে?
ভাট ইভিনিং টাইমতো অকমান ৰ'দ দিছিলে তাৰপিছত এতিয়া বতাহ নাই নাই মৰা।
ইয়াতো নাইে গপ গপনি মই খোজকাঢ়িছিলো যে গপ গপ কণী নাপাৰ এতিয়া ভিতৰত আহিলো আৰু মই। আহি ফেনখন চলাই লৈছো বা ইমান গৰম লাগিছে।
আমাৰ একে ঘৰৰ গেটৰ মুখতে সন্মুখতে নাহৰ জোপা কি হে সোণাৰু জোপা ফুলিছে গোটেই হালধীয়া কি ধুনীয়া লাগিছে
যে আজাৰখন ফুল যে আজাৰ ফুল যে উম এ পাৰ ফুল খ এইটো আজাৰ ফুল খ লও
পাৰ্পল টো আজাৰৰ পিংকটে ৰাধা-চোড়া
অ প এ আজাৰা ফুলিলে আৰু সোণাৰো ফুলিলে একদম মানে কেনেকুৱা ভাল লাগে ন দেখিবলৈ
ই আগতে ইউনিভাৰ্চিটিত এইটো সময়ত গোটেই এতিয়া ইউনিভাৰ্চিটি খন ৰাধা-চুড়া ভৰি থাকে ন গুলপীয়া ইচৰাম ইমান ধুনীয়া কৃষ্ণচূড়া তাত আমাৰ নাহৰ আৰু ৰাধা চুড়া
আহ
কি লাগে অ মানে
সচাঁকে ভাল লাগে
পৰিৱেশটোৱে বেলেগ হৈ থাকে
সচাঁকে অক
উ
কিমান যে আগত মানে কিতাপ লিখে হেৰি লি য়োৱা কালি গুৱাহাটী ইউনিভাৰ্চিটিৰ হেৰি কথা লৈ ন এ কৃষ্ণচুড়াখিনিক লৈ লৈ কিমানে উপন্যাস লিখিলে কিবা লিখিলে বা ভাল লাগে আগতে নিচিনা হব মানে বিশ মিনত গল্প এটা লিখিলে কৃষ্ণচুডাৰ কথা লিখিবই
উম
হ মেট্ৰিক দি পেলাই কম কিতাপ পঢ়িছিলো নে মই বা
মইয়ো মই হায়াৰছে ছেকেণ্ডেৰী দি পঢ়িছিলো নেকি খুব পঢ়িছিলো সে নিচা নিচিনা হৈ গৈছিলেগে
উম
তাৰপিছত নাইকিয়া হৈ গলি পঢ়ি থকা মানুহৰ এইটো বেলেগ এটা নিচা কিতাপৰ
উম হয় আকৌ
কিতাপ পঢ়িলে বহুত মানুহ বিলাক ইণ্টেলেক মানে বহুত হেৰিও হয় ভাল হয়
আৰু এটা কথা বহুত কথা জনাও যায় মাইন্ডটো বেলেগ হয় ন বহুত কথা জনাও যায়
কিতাপ পঢ়া মানুহবোৰ কিতাপ পঢ়া মানুহবোৰ চাবাচোন অকণমান বেলেগ হয় সাধাৰণতে তেওঁলোকৰ থউট প্ৰচ্ছ বিলাক বেলেগ হয় আ আৰু লিখা মেলা বোৰো বহুত ধৰ বেলেগ ধৰৰ
অ, সঁচাকে সঁচা কথা এইটো সঁচা কথা মই নিজে পাইছো এইটো কথা
আমাৰ লগ আমাৰ ইউনিভাৰ্চিটিৰ লগৰ এজন আছিলে শুভাংশু, শুভাংশু দত্ত নে কি। সি জি এছ খেলিছিলে হাৰিলে, আছামিজৰ আছিলে। দাস দাস আহ আছামিজৰ আছিলে, খুব কিতাপ পঢ়ে। ল'ৰাটো অকমান ছে এ চঞ্চল আৰু বৰ মানে, প্ৰথমে মই ভবা নাছিলো দে সি মানে ইমান মানুহটো দীপ, হেৰি মানে ইমান কথা জানে বা কিবা বুলি, সি খুব কিতাপ তাৰ যেতিয়া ভাষণ শুনিছিলো বা তাৰ কথাবোৰত লাগে মানে বা তাৰপিছত মই লাহে লাহে গম পাইছো সেই লৰাটো। এইবাৰ, আছামিজত অসম অসমৰ ভিতৰত দুটাই পাইছে যে আই এছ, দুটা নে তিনটা। সি এটা পাইছে মানে। তাই। এতিয়া সিমান তোমাৰ, থাৰ্টি এইট থাউজেণ্ড মান পা পাই আছে ৰিচাৰ্জ কৰিবৰ কাৰণে। ইউনিভাৰ্চিটিতে একৈশ ৰিচাৰ্জৰ এডমিশন লৈছে, পি এইচ ডি টো সেয়া বা তাৰ মোৰতো, মাথাটো বহুত আছে।
সে সে, সঁচাকে আৰু চবৰে ধৈৰ্য্য নাথাকে দেই কিতাপ পঢ়াৰ।
বা নাথাকে, কিতাপ পঢ়াটো এটা বহুত ডাঙৰ হেৰি
ভাল গুণ ভাল গুণ বহুত ভাল গুণ।
উম।
ছাৰ।
চাহ কিহে দি খালা?
চাহ তোমাৰ এতিয়া বিস্কুট, চানা এইবোৰ কিবা কিবি সেইবোৰকে খালোঁ এতিয়া ভাটি পেলা। এতিয়া জানো কি বনাই। এতিয়া অ, বনাব।
তুমি কিবা কিবি বনোৱা নে ঘৰত?
আজি নাই বনোৱা ম অকণ খোজ কাঢ়িলো ভাগৰ ভাগৰ লাগিছে যে। মই বনাওঁ। উম, চাহৰ লগত খোৱা বস্তু বনাবলৈ ভাল লাগে মানে নিজে বনাই খাই ভাল লাগে আৰু, এই ৰেডিমেড বস্তু
হা এইটো হয়
অঁ,
আৰু মালপোৱা, কেইটামান বনামগে নেকি এতিয়া।
কালি খাইছিলো উ মই যোৱাকালি পিয়াঁজ, দি খাইছিলো কিন্তু দেই নিমখ আৰু পিয়াঁজ দি পেলাই- জলকীয়া এটাও কাটি দিছো
ই
অকণমান পা- পতংকি ঘুলিছো তাৰ পিছতে বাৰ মই কেইটাও খালো মানে। অ খালি মূৰ বিষয়ৰ কাৰণ সেইটোৱে মই গম পালো। ৰাতি খাইছিলো। গেছ হয় ন সেইটো বস্তু খালে খুব।
উম
প্ৰসাদটো খালে গেছ হয়, তুমি নাজানা? হেল্ল' অ, সেইটো খালে গেছ হয় বুলো, তুমি নাজানা
অ, মই নেজানো মই, অ গেছ ছলে যে ডাইৰেক্ট মাথা বিষাইগে, সেইটো মানে, মোৰ মাথা বিষটো বহুত কম হয় মানে, বহুত কম মাথা বিষ হলে বহুত এক্সট্ৰিম লেভেলত হয় নহলে নায়ে মানে বহুত কম হয় কিন্তু তোমাৰ হয় বাৰু মাথা বিষ। আগতেও শুনিছোঁ।
আজি কি কৰিবা, হেৰি কি, প্লেনিং কি এতিয়া?
এতিয়া গৈ পেলাই পঢ়িম আজি, কাইলে, পৰহিলে বন্ধ নহয় এইকেইদিন পঢ়িম
অ এইকেইদিন বন্ধ আছে
অ', জুলাইৰ লাষ্ট টলে একজাম আছে, পঢ়িম পহি অ
আমাৰ ভাই দি আছে হেৰিত জুলাই ফাৰ্ষ্ট উইকত নেকি।
হেল্ল'?
উম আমাৰ ভাইটি,
গম পাইছো সিটো দেলহিত থাকে ন সি দিবলৈ আহিব অ
তাৰপিছতে সেই নাজানো কি পঢ়িছে সেইডালে নপঢ়ে ফাংফুং। সময় নাপায় ফাং ফুং কৰি থাকে।
ফাং ফুং অ ফাংফুং বুলি নহয় আচলতে অ ফাংফুঙো হয় অকমান
ফাংফুং হয় অ বা কিবা এটা সোমোৱা পিছত
সেইটোৱে, সেইটো নোৱাৰেগে আৰু, সেইটো মানে বহুত মে লি একদম এটা হেৰি হ'ব লাগিব যে পৰিৱেশটো তেনেকুৱা
সেইটোৱে ষ্ট্ৰং হ'ব লাগিব বা অ সেইটো আৰু ভাত পানী বনোৱা যদি ঘৰত থাকে তেতিয়াও পাৰে তুমি বুজিছ নে অ মাক ভাত বনালে খালে বা ভনীয়েক। ত আছে কিবা কিবি কৰি দিলে ইটো সিটো কৰিলে সি একো কৰিব লগা নহয় ন
অ তাতে আ সি কিবা এটা ধৰা কৰিয়ে আছে যে কাৰঘাম। অ সেইটো কাৰণে এনেই ধৰা এটা প্ৰেচাৰ থাকে একিভ প্ৰেচাৰ এটা থাকে এনেই, এনেই সাধাৰণতে যে মই কিবা এটা কৰিবই লাগিব। তেতিয়া যিকোনো চিটুৱেচনতে মানুহে কিবা এটা পঢ়িব পাৰে মানে। আৰু এ কিবা এটা কৰি থকাৰ পিছত মানে নিজৰ এটা বেক চাইডৰ এটা মাইণ্ডেড টানি থাকে মানে
টানি থাকে আৰু এটা কথা নহয় সেইটোতো সেইটো আৰু টাইমিং। টো ধৰা এতিয়া সি আহি লৈ নিজে বনাব লাগিব ভাতকেইটা বনাব লাগিব খাব লাগিব কাপোৰ কেইটা নিজে ধুব লাগিব বাচন নিজে ধুব লাগিব মানে এটা মানুহ থাকিলেও এখন ঘৰ আৰু পাঁচটা মানুহ থাকিলেও, এখন ঘৰ নহয় জানো গতিকে গোটেই খিনি কাম নিজে কৰিব লগা হ'ল সি্ সেই তাৰপিছত চাগে এলাহ লাগে শুই দিয়ে। বুজিলা তুমি?
সি কাপোৰ, কাপোৰ কানি ধোৱে নে ভালকে?
অ', ধুৱে ধুৱে ধুৱে এ জানে সি আগতে। আগতে ইয়াতে দেখোন সি হেৰি কৰে নহয়, মানে আমাৰ নিচিনা চাফা নহয় অ'। সি নিজৰ কাপোৰ নিজে ধুৱে আৰু বাচন বঢ়িয়া বাচ চন ধুৱে সি, হি হি আগতে মাক সহায় কৰি দিয়ে নহয়। সি বাচ চন ধুৱে থাকোতে।
আমাৰ, আমাৰটো চব কৰিব ইচ্ছা কৰে কৰেও। কিন্তু সি কাপোৰ ধুবো নেজানে। এক এটা একবাৰ এটা বাল্টিত ফুল পানী দি চাৰ্ফ দি মোজা এজোৰ ডুবাই থৈ দিয়ে সি সেনেকুৱা মানে সি অ সি ধুৱো নাজানে
আমাৰ কিন্তু থু নুথুগুছ নে নাই না ছাৰে বাল্টিতে চাৰ্ফ দি গুলিব গুলি তাতে অকমান এনেকে দুইটা হাতে দি খচিব। সজীৱ বা চাউল ঢালি দিয়ে সেইটোৱে ধোৱা তাৰ।
এহ মই বেলেগ, কৈ লাভ নাই মোয়ো কাপোৰ তেনেকেই ধোওঁ মোৰ কাপোৰ কাপোৰ ধুবো বহুত বেয়া পাওঁ মই বহুত বেয়া পাওঁ কাপোৰ ধুই, মই বাচন ধুব অ', বেয়া নাপাও।
মই বাচন ধুবোও বেয়া পাও কাপোৰ ধুবোও বেয়া পাও কিন্তু মই বনোৱা কাম কৰি ভাল পাওঁ খোৱা খাদ্য, কিন্তু এতিয়া কৰো মই চব কৰো আৰু, বেয়া পালেতো নহব। সহায় কৰি দিব লাগিব ঘৰক। কোনো মানুহ
সেই কিবা এটা কৰিলোও তাৰপিছত মই হয় কেফে টাইপ বনাম। মানে তাত এনেকুৱা, সৰু ফ ফুড চুডো মানে কিবা কিবি বনাম বেকৰী চেকৰী। বনাম খুব বনাম বনাই বনাই নিজে চেল কৰি ভাল জেগাত তাত বনাই লোম এখন। তাৰপিছত হোম ডেলিভাৰীত দিম।
অহ।
তোমালোকো থাকিবা নতুন নতুন দেচ বনাৱা, নতুন নতুন দেচ বনাৱা তাত। সেয়া
ঠিক আছে বাৰু দিয়া মোলৈ কল এটাও আহিছে, অ' দিয়া দিয়া।